হেল্ল'।
অ', কি কৰি আছ'?
এ, কি কৰিবি আৰু যিটোহে গৰম পৰিছে বিচনাতে পৰি আছো।
অ', ইমান গৰম পৰিছে তাক
তাকে মই এই আমাৰ কাষৰ গাওঁখনলৈও গৈছিলো মানুহ এজনী মানে ভৰি ভাগিলে। পৰি পেলাই বাথৰুমত পৰি। তাকে খবৰ এটাও লৈ আহিলো ৰাম ৰাম তাৰাপা এ, মই মানে এনেই ঘৰত থাকোতে গেঞ্জি এটা আৰু হাপ পেন্টা পিন্ধিয়ে থাকো, তোৰ তাল গলো আৰু। দীঘল দীঘল কাপোৰ খোপা পিন্ধি কৃষ্ণ যি অৱস্থা হৈ ঘূৰি আহিছো নহয়।
জুই একোৱাই হে গেৰি ধৰা আগতে লাহে লাগেনে?
সঁচাকে পায় মই এতিয়া প্ৰতিবাৰে গা ধুবলে অ', কি কাপোৰ পিন্ধিবলে গা ধু গম পাইছ নাই গা ধুই পেলাই গাটো ঠাণ্ডা হলেহে কাপোৰ পিন্ধিব পাৰো।
অ, সেইটোৱে হে এতিয়া মোৰ মানে এনেকুৱা অ, মই এতিয়া ঘহি ঘালে খুজালো খুলবলে আহিলো নহয়।
অ',
তাৰপা কেনেকুৱা গৰমত আহি যোৱা হয় তেতিয়া ৰ'দ মানে এতিয়াও ৰ'দ কমাই নাই নেকি।
তাতে তহতৰ হেৰিয়াত থাক এই ফাষ্ট ফ্ল'ৰত থাকনে নাই গা, ফ্ল'ৰত থাক।
একদম হেৰি ওপৰত।
ই, তেতিয়াহ'লে চাগে ভালকে পায় গৱে।
ভালকে পায় মানে প্ৰথম ৰ'তৰ পোহৰটো আমাৰ ৰুমতে পৰে।
অ, তাকেহে।
বহুত গৰম এটা কিবা হটকেচ টাইপ।
অ', - অ', হেৰিয়াতে এই যে আমাৰ লগত যে হাৱাজানৰ লগৰটো যে খাছ পহিছিলে। সেহেতৰ ঘৰত থাকিবলৈ গৈছিলো আৰু আমিগিটা তোৰ মই তাৰপিছতে এ, আমাৰ লগত চাপৰটো তাৰপিছতে এ এই আমাৰ জেনেৰেল চেক্ৰেটেৰী যোনটো আছিলে সি তাৰপিছত আৰু এই ওখ লৰাটো যে।
অহ - অহ।
মিগিতা থাকিবলে গ'লো আৰু তাৰ পিছত সেহেত' সেইদিনাখন আকৌ এ চিটো বন্ধ দেই। দিনত মানে খুব ৰ'দ দিলে। ৰাতিলে একদম বৰষুণ আৰু বতাহ আহিলে। এ চিটো বন্ধ কৰি থৈ দিলে। তাৰপিছতে সেহেতৰ ঘৰৰ ওপৰ চত খন পুৰা গৰম হৈ আছে। তাৰ তলখিত একেবাৰে উপপ ফ্লৰ আমাৰ শুব দিছে। যে ৰাম চট ফটাই চট ফটাই গোটেই ৰাতি নুসোলো আৰু
তাৰপা
তাৰপিছতে এই আমাৰ লগত যোনটো এই হেৰি যে দাস যে পেটুৱাকে সি আৰু বিচনা এখনত শুইছে বিছনাৰ পৰা ইটো মৰ পৰা সিটো মোৰলৈ বাাগৰিছে। তাৰ লগত কোনো ক'বও নোৱাৰে আমি ক'বাত সেই পকটো পৰি আছো আৰু। খালী গায় - খালী গায় গোটেই সোবা
অহ ',
এই সেই মালিক শুইছে আকৌ এই মালিকৰ ঘৰ লৰাটো সি একদম পুৰা বিন্দা চুইছে। তাৰমানে অভ্যয়াস আছে।
এ অ, কিছুমানৰ ভ আমাৰাবোৰ এমথাক নাথাকে আকৌ।
সেইটো বেমাৰ হৈ যাব সেইটো গৰমত আমি যদি দুদিন থাকো বেমাৰ হৈ যাব।
আমাবোৰ ঘয়ে ভাল গম পা নে
অ, তোৰ এই আছাম টাইপৰ কবোৰ ভাল।
উম, সেইটোৱে তাকে ভাত পানী খালি নে।
ভাত পানী খালো বাৰু ভাত পানী মানে কি দুপৰীয়া মই কঠাল খালো।
ইঔ এ গৰম খনত কঠাল মাৰিছেনে।
কঠাল খাও আৰু ভাল লাগে খাই। তাৰপিছতে ভাত বৰকে নাখালোৱে ভোকেই নালাগিল
উম, কথা পথালে এনেও হাতটো মানে ভোকটো ইমান নালাগে।
অ, তো ভোক গুচি যায় আকৌ। লগৰ কেইজনী আছে নাই ৰুমত।
এজনীহে আছে।
অ, তহত এতিয়া কেইজনী থাক।
তিনিজনী থাকো আগতে চাৰিজনী আছিলে
উম
তাপা এতিয়া তিন জনি
অ অ ঠিকে আছে দে
হেৰি নহয় নহয় বনাই মেলি মানে আমি তাত গৈ বৰমাহ হঁতক ঘৰত গৈ বনাই মেলি খাবগে পাওঁ কিন্তু মানে আমাক বনাই মেলি তেহেতি নিজেই দিয়ে
আচ্ছা তহঁতৰ পিজিহে ন
পজিহে কেতিয়াবা আমি গৈ বনাই মেলি খাবগে পাওঁ
অ ভালে তহঁতৰ নিজে বস্তু লৈ যাব লাগে এনে সেহঁতে যোগাৰ কৰি দিয়ে
সেহেতি কৰে চব ক আমি জাষ্ট পইচাটো দিলেই হুল আও
উম একে কথাই দেখোন তই পইচাটো দিয়া বস্তু নিজে কিনা
সেইটোৱেই
উম উম ভাল দে তহঁতে সেইবোৰ অভিজ্ঞতা ল আমাৰ আও কি আও
সেইটোৱে জীৱনত এনেকুৱা অভিজ্ঞতাও লব লাগেও
লাগে লাগে মই সেইবোৰ বিচাৰো কিন্তু এতিয়া কি কৰিবি আও ফচি গলো না মই ঘৰতে
এই এইটোৱে এ নহয় কৰিবিনো কি এতিয়া তই ঘৰ ঘৰ ডাঙৰ যিহেতু হয় নহয় বা তোতকে এটা ওৰত থক কা হ'লেও বাই ভাল আছিলে
সেইটো কথা হয় দে মানে সেইটোৱে মই চিন্তা কৰো যদিহে মোতকে এটা ওপৰত থাকিলেতেন তেতিয়াতো চিন্তা নাই বা মোকে এৰা তলত থকা হেতেনো ইমান চিন্তা নাই গম পাইছা নাই। সেহেতেটো কৰি দিলে আ মানে কি আ তাক অন্তত কিবা এটা দায়িত ত' দি পেলাই মই পেলাই মই যাব পাৰিলোহেঁতেন যে আমুটোকে
অ, সেইটোৱে এতিয়া কান্ধতে গোটেইখিনি বুজা পৰিছে যেতিয়া।
তাকে-তাকেহে।
বাকী হেৰি দেউতা ঠিকে আছে নে নাই?
দেউতা ঠিকে আছে এইকেইদিন ত' নিজে কাম বন কৰিছে তাৰপৰা আকৌ তো কৰিছে মানে মানে কি এক্সাৰচাইজ নিজে কৰিব পাৰিছা আগতে ধৰি-ধৰি কয়ে। কোনোবা এটা লাগে লগত এতিয়া নিজে কৰিছে।
অ', অ', ছাগে অকমান নিজে নিজে কৰিবলৈ এতিয়াহে মানে ভাল হ'বকে নহ'লে এলেহুৱাও কৰিব মানুহটো।
অ, এতিয়া এলেহুৱা হৈত পৰিছে নহয় এইট এই এইকেইদিন অকমান ভাগিছে আৰু সেই গাটো নহলে এনেই বৰ এলেহুৱাকে থাকে।
এনেকুৱা হইয়ে অভ্যাস হৈ গ'ল আকৌ মাজতে তেনেকে থকা।
অ, তো তাৰ পা আমি এতিয়া গালি পাই -গালি পাইয়ে উঠাই মেলি ইটো-সিটো কৰিবলৈ মই টনা-টনি কৰি থাকো তেতিয়াহে উঠে। কিন্তু তোৰ যোনদিনাখন কামত ধয়ে সেইদিনাখন ৰ-ৰখাব নোৱাৰ ই ভৰি পাক খাই যাব কিন্তু কাম নে
লগত চাগে এটা মানুহ লাগেই।
এটা মানুহ লাগে অ' তুলুক তুলুককে ঘূৰি ফুৰে নহলে। এই ঘৰত যেতিয়া মানুহ থাকিব তেতিয়া তেতিয়া কথা নাই তেতিয়া শুই থাকিব, যেতিয়া কোনোবা এটা আঁতৰি যাব নিজান হব লাহেকে উঠি পেলাই গুছি যাব মানে এনেকুৱা।
ত এই হেৰি নহয় এইটো কি বুলি কয় লখিমপুৰত এইবাৰ হেৰি পাতিছে নহয় গম পাও নে নাই?
কি চি কাৰ্ণিভেল
আ
চি কাৰ্ণিভেল।
অ', অ', সেইটোতো পাতিছে অ'।
তেন্তে আৰু বেলেগ কি পতা কথা গ'লে যাব পাৰি দেই, মোৰ মন আছে মানে সেই ওপৰতকিটা উঠাবলে
চাবলে ভাল লাগে মানে এনেকে হেৰিয়ত পাইছোঁ মানে ভিডিঅ'বোৰত।
অ', তহঁত যাবি নেকি?
তাকে, মই আজি আহোতে হেৰিয়ে ক'লে তাকে, বোলো যাম নেকি এপাক চাবলে। আজি নাযাওঁ যেনিবা আজি গৰমতো বৰ বেছি পৰিছে অ', ঘৰৰ পৰায়ো আহিলোঁ যে
অ'।
এ, কাইলৈ, পৰহিলৈ মানলে যাম নিকি।
অ', অ', মই এতিয়া ভবা নাই কিন্তু এনেই লখিমপুৰ যদি যাওঁ তেতিয়াহ'লে যাম মানে মই এই উপৰৰ এই চকৰীকেইটাত উঠিবলৈ মন আছে।
অ'।
খুব ভয় লাগে বোলে তাকে মোৰ সেই অনুভৱটো কৰিবলৈ মন আছে বাৰু।
অ' মোৰো মন আছে আকৌ কিন্তু মই মানে এই মনত আছে নে আমাৰ নামঘৰলৈ যে আহিছিলে যে এবাৰ সাহিত্য সভাতো আহিছিলে আকৌ এবাৰ মীনা বজাৰ বহিছিলে যে বাণী সংঘত।
অ' মীনা বজাৰ বহিছিলে অ'
অ' তেতিয়া মই এখন হেৰিয়ত উঠিছিলো তৰা তৰা বুলি সেইখনত উঠিব নিদিলে, এখননে এনেকে গাড়ী গতে আছিলে সেইখনত উঠিছিলো। তাৰপা তোৰ সেই চকৰি তোৰ মাহঁতে নিদিলে ভয় কৰে কিবা।
অ' মই এইবোৰ সাহিত্য সভাত তই এটা কথা গম পাইছ নাই, আগতে চাইকেল মাৰি যেতিয়া মানে খুব চাইকেল চলাও ন তেতিয়া মোক চেণ্টাৰ ফালে যাবলৈ নিদিয়ে নহয়।
আহ গম পাও।
তাৰ পিছতো ডাঙৰ হোৱাৰ পিছত যেতিয়া নিজে অহা যায় কৰো তেতিাৰ পৰাহে এইবোৰ কথা গম পাইছো। এনেই আগতে উম সেইতিয়া আৰু ইফালে হাতত পইচা পাতিও নাথাকে।
সেই এতিয়াতো কিবা এটা হলেও নিজৰ হেৰি থাকে হয় নহয় বাৰু
অ' এতিয়া অন্তত নিজেই কিবা এটা কিবা এটা কৰি থাকিব পাৰিছো কিবা এ খৰচ এটা ওলাই থাকে, এশ টকা ডেৰশ টকা এটা।
উম উম। হেৰি অ' অ' হেৰি নহয় কথা এটা শুন আকৌ। তহঁতৰ এনেকে হেৰিয় অ' চ চ সেইবকত সোমাবলে দিব নে আমাৰ যে ইয় যে এইবাৰ সংঘ এ শংকৰ সংঘ যে সেই অধিৱেশন লখিমপতে পাতিব নহয়।
লখিমপুৰে পাতিব নি?
তাৰপিছত সেই আজি মানে মই আমাৰ বৰমাক সুধিছিলো মানে বৰমা মানে সেই কমিডি খনৰ লগত জড়িত হৈ আ মানে তাৰ পাত তাত মানে চেচাাসেৱকত থাকিলে ভাল তহঁতৰ দিয়ে নাই আৰু সোমাবলৈ?
তহঁতৰ মানে কোনে দিব ন?
মানে তই ধৰি মানে এতিয়া তহ মানে উ এ এতিয়া মানে আমাৰ মানে তহতি এতিয়া মানে দিনৰ হেৰি নহয় জানো?
অ' মাহেকীয়া কথা কৈছো?
সেই দিয়া কথা কাৰণ কৈছো তাৰমানে তহঁতৰ দিব নাই বাৰ সোমাবলৈ
নাজানো নহয় দিব লাগিব।
অ যদি সোমাবলৈ দিয়ে নহ সোমাবিচোন, ময়ো সোমাম বুলি ভাবিছো মানে।
উম। দেৰি হ'ল।
দেৰি হ'ল মানে নহয়। তেতিয়া আমি আকৌ বেইটো বুজি পোৱা মোক। কে বেছি দিন হোৱা নাই গ'ম পা নাই। আগতে মাহঁতে কয় চেঁচা হ'ব চেঁচা হ'ব কিন্তু বুজি চুজি নাই। তেতিয়া আমাৰ কি কৰিব লাগে। কি আৰু আমাৰ আতৰতহে হয় ধৰিলোৱা আমাৰতো ওচৰত কেতিয়াও নহয়।
উম।
এই এবাৰ গহপুৰৰ নে ক'ৰবাত হৈছিলে যে।
অ গহপুৰত হৈছিলে এবাৰ এই এক্সিডেণ্টটা যে হৈছিলে খুব ডাঙৰ।
অ, অ, অ, অ।
আহ গ'ম পাইছো। শংকৰ শংঘ মিটিঙলৈ গৈয়ে পোৱা নাই। স্বেচ্ছাসেৱক দূৰৰ কথা।
অ।
আৰু মানে কি দূৰত দূৰতে হৈ আছে ন ওচৰত হোৱাও নাই ওচৰত হ'লে হে। তেতিয়া যাব পাৰি।
যি নহওঁক মই কি কৰিলোঁ গ'ম মই কি কৰিলোঁ গম পাৱনে নাই। মই মানে এই সুধিলো তই বুট খাবি নেকি? কেতিয়াবা তাই বোলে কেইটামান খাম চাগে তিয়াই থ। তাৰপা মই বুট কেইটাত দেহি বাতিটোতে থৈ মেলি পানী চানী নিদিলোঁ ন তেনেকে থয় গুচি আহিলোঁ। পানী চানি দিবলৈ মানে পাহৰিলোঁ। এতিয়া কেনেকেনো কোমলিলে নাজানো কুমলিব নাজানো আৰু।
কোমলিব আজিকালি কিছুমান বোটত আকৌ বেয়া ওলাই তো যিমান হেৰি কৰিলেও নো।
অ, নে অ, কিহ হ'ল শুনিবি মানে কি মোক। ঘৰলে সেইদিনাহন যে আহিছিলো আকৌযে ঘৰলে ঘোৰি জাব লগা হৈছিলে। এবাৰ সেইদিনাখনে মানে মই। এয়াৰ বেগটোতে ভৰাই থৈ গুজি গ'লো। আজি গোটেই কাপোৰ সোপা হেৰি মানে অ সৰু সৰু যে পৰুৱাটো যে। শুনিবোৱাৰী।
আহ।
কাপোৰ কেইটা মই বো কোৰপা সোমাল নেনো, মই ভৰবাও নাই বুটৰ পৰা যোই ওলাই আছে বুটৰ পৰা। ওলাইছে নহয় বাই।
অ এ হয় কাম।
উম। সেই কিছুমান অহাত বেয়া থাকে বুটবোৰ।
উম। তাকে তাকে তই এতিয়া কি একেবাৰে ইণ্টাৰ্শ্বিপ কৰিহে আহিবি ন।
অ ইনণ্টেটচিপ কৰিহে যাম এবাৰ ঘৰলৈ নাজাও এনেকে।
অ, অ ঠিকে আছে দে অহা যোৱা কৰোতে খৰচ হ'ব পৰা হয় নহয় ডেইলি দেৰ। মানে কি যেবাৰে আহক সেইবাৰে ডেৰশ টকাৰ ওপৰত যায়।
পংকজ ট্ৰেভেল বুলি এখনত আহি লোৱা এ চিৰ কাৰণে আশী টকা ল'লে।
বাই একো নহয় দহ টকা এটা বেছি লৈছে কিন্তু। গৰমত এই এনেই সিডাল বাছত অহাহেঁতেন গ'ম পালিহেঁতেন। থিয় হৈ। থিয় হৈ। যেতিয়া মাজত মানুহ জাপি দিলেহেঁতেন।
সেইটো হয় বাৰু। তাকে নহয় আৰু কি হ‌। মানে তোৰ ডিপ্টমেণ্ট চাৰ্টিফিকেট থাকিলে হয় আমি কেইটাই ডিপ্টমেণ্ট চাৰট নাচালে মোৰ।
অ, ত আজি কিমান।
হা
আজি কি বাৰ।
আজি হেৰি আহ বুধ অ বৃহস্পতি।
অ, অ বৃহস্পতিবাৰ যদি ত এনেই বেলেগে হোৱা হেতেন ডিচকাউন্ট দিলেহেঁতেন।
বৃহস্পতিবাৰে দিয়েনে।
নহয় দেওবাৰে নিদিয়ে আকৌ। দেওবাৰে কলেজ বন্ধ থাকে। সেইদিনাখন তই যিমান ইউনিফৰ্ম পিন্ধিলো। নিদিয়ে কিন্তু এই আনকেইটা দিনত তই মানে ইউনিফৰ্ম চিউনিফৰ্ম পিন্ধি থাকিলে দিয়ে আৰু। আমি মই আমি তেনেকুৱাহে কৰো কৰবালৈ দূৰলে গ'লে।
অ',
তো অ' সেইটোৱে তেতিয়া মানে তোৰ দিয়ে। খালো নহলে এনেই বহুত টকা হ'ল আজিকালি গাড়ীবোৰত উঠিলেই দেখোন বিশ টকা লয়ে আও যিমানেই নাযাওঁ লাগিলে
অ সেইদিনাখন কোনোবা এজনীয়ে মোক কৈছে সেই অ ইটাৰশ্বিপ কৰি মানে আমাৰ লগৰ এজনীয়ে কৈছে গা